জানে শুনিছানে? তুমি অকমান জেগাটো সলাই লোৱা মই মানে ভালদৰে পোৱা নাই? অ' এতিয়া শুনিছো
অ', কি কলে?
অহ! অ', এতিয়া শুনিছো হয়।
অ অ কোৱা কোৱা
অ অ মই ঘৰতে মানে তোমাৰ লগত আজি এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম বুলি ভাবিলো বিষয়টো হৈছে মানে মানসিক যিহেতু তুমি গম পাইছে আজিকালি মানুহৰ মানে মানসিক চাপ প্ৰায় বৃদ্ধি পাই আহিছে দিনক দিনে মানে আজি আমি মানসিক চাপৰ বিষয়ে অকণমান কথা পাতো নেকি। অ।
হয় হয় হয়, নিশ্চয়- নিশ্চয় তুমি বহুত ধুনীয়া বিষয় এটা বাছি লৈছা আৰু এইটো বিষয়ে আমি আলোচনা কৰিব লগা বিষয় বাৰু।
হয় হয়, মানে মই ভাবো প্ৰায় সকলো মানুহৰ জীৱনত। জীৱনতে মানে কোনোবা নহয় কোনোবা সময়খিনিত। মানসিক চাপ অনুভৱ হয়।
হয় হয় তুমি ঠিকেই কৈছা, আচ্ছা তোমাৰ মতে মানসিক চাপ মানেনো কি যিহেতু তুমি মানসিক চাপ আজি বিষয়টো লৈছা গতিকে তুমি নিশ্চয় গম পোৱা যে মানসিক চাপ মানে কি।
হয় হয় মানে মোৰ মতে যেতিয়া মানে মানুহে কোনো সমস্যা বা দায়িত্ব বা চিন্তাৰ বাবে মানসিকভাৱে অলপ অশান্তি অনুভৱ কৰে। এ তাকেই মানে সাধাৰণ অৰ্থত মানসিক চাপ বুলি। কোৱা হয়।
হয় হয় তুমি ঠিকেই কৈছা, আচলতে যেতিয়া মই সৰু আছিলোঁ। তেতিয়া মই ভাবিছিলো যে কেৱল ডাঙৰ মানুহৰে চিন্তা থাকে নেকি, কিন্তু এতিয়া বুজিছোঁ যে কি কয় অকল ডাঙৰ মানুহে নহয় সৰু ছাত্ৰ- ছাত্ৰী সকলো যথেষ্ট খিনি। মানে চিন্তা থাকে, যথেষ্ট খিনি মানসিক চাপ থাকে। ডাঙৰ মানুহে ভাবে। যে আমি এ কেনেকৈ ঘৰখন চলাই নিও কেনেকে মই কি কৰিম, কেনেকে আগবাঢ়িম কেনেকে নিজৰ জীৱনৰ ভেটিটো গঢ় দিম। ডাঙৰ মানুহে সেইখিনি চাপ লয়। আৰু ছাত্ৰ - ছাত্ৰী সকলে চাপ লয় যে আমি কেনেকে। পৰীক্ষাত ভাল নম্বৰ আনিম, কেনেকে উত্তীৰ্ণ হম ভালকৈ। কেনেকে আমাক মা দেউতাই আমাক লৈ কিনে গৌৰৱ অনুভৱ কৰিব। সেইখিনি ছাত্ৰ-ছাত্ৰীসকলৰ মনতো এটা মানসিক চাপ থাকে, নহয় জানো?
ঠিকেই কৈছা একেবাৰে। মই এতিয়া যদি উদাহৰণ হিচাপে মোৰ কথায়ে কওঁ, মই মানে যেতিয়া অ'- পৰী ক্ষাৰ সময় আছিল, সেই পৰী ক্ষাৰ সময়ত মানে মই যি মানে মানসিক চাপত ভুগিছিল, তেতিয়া হয়তো মই গম পোৱা নাছি লোঁ। তেতিয়া মানে বহুত চি হৈছিল যে কালিলৈ কি হ'ব, কি নহ'ব? কেনেকুৱা প্ৰশ্ন? পাৰিম নে নোৱাৰিম? সেনেকুৱা ধৰণৰ সেইখিনিকে হয়তো মানে মানসিক চাপ বুলি কোৱা হয়, যিটো মানে মই এতিয়া উপলব্ধি কৰিছোঁ। বা এতিয়াৰ ছাত্ৰ-ছাত্ৰীসকল কেনেকুৱা ধৰণৰ মানে তেওঁলোকে মানসিক চাপত ভোগে। পৰী ক্ষাৰ আগত হওঁক বা বিভিন্ন পৰি স্থিতিত সেইখিনি মই এতিয়া উপলব্ধি কৰিছোঁ।
হয়, হয়! তুমি একেবাৰে ঠিকে কৈছা। আচলতে, আজিকালি যি যুগ এইটো যে প্ৰতিযোগিতাৰ যুগ। যদি আজিকালি, প্ৰতিযোগিতা নকৰা। তুমি যদি, এনেকে ভাবা যে, হ'ব, মই এইখিনি পালেও হ'ব, মই সন্তুষ্ট। নহয়, তুমিহে সন্তুষ্ট হ'বা। কিন্তু, তুমি যে প্ৰতিযোগিতা যে পিছ পৰি যাবা। গতিকে, আজিকালি যি পৰী ক্ষাৰ প্ৰতিযোগিতা, চাকৰি। গতিকে, এইবোৰ পৰিয়াল সকলো মিলি কিনে, মানুহৰ বহুত ধৰণৰ মানে, মানসিক চাপ থাকে। অ' তোমাৰ জীৱনত ত' তুমি কেতিয়া বেছি, আটাইতকৈ বেছি মানসিক চাপ অনুভৱ কৰিছিলা?
মই ঠিকেই, মই কৈ অআহাৰ দৰে। যেতিয়া, মই মানে, উম! স্কুলীয়া দিনত বা আঁ বুলি কয়, হাইছেকেণ্ডৰী পৰীক্ষা দিয়াৰ সময়ত, সময় আছিল। বিশেষকৈ তেতিয়া মানে, ক'ভিড চলি আছিল। ক'ভিডৰ সময়ত মানে, যিহেতু আমাৰ পৰীক্ষাবোৰ হ'বনে নহয়, এনেকুৱা মানে, পৰিস্থিতি তি সৃষ্টি হৈছিল। খিনি সময়ত মোৰ মানে বেছিকৈ মানসিক চাপ বৃদ্ধি পাইছিল। তোমাৰ কোৱাচোন? তোমাৰ কেনেকুৱা আছিল?
হয়, মই ম মইয়ো মই এইটো কথাই কম যে মোৰো পৰীক্ষাৰ সময়খিনিতে যথেষ্টখিনি মানসিক চাপ পাইছিলোঁ। যেনেকে ধৰা যেতিয়া মই মেট্ৰিক দিব ওলাইছিলোঁ, তেতিয়া তাৰ মানে এনেকুৱা হৈছিল যে মোতকে কোনোবা আগত আগতেই যাব নেকি যদি মই ভাল কে নপঢ়ো যদি মোৰ নম্বৰ ভাল নাহে। গতিকে, যথেষ্ট খিনি মানে অ' কি যথেষ্ট খিনি চাপ অনুভৱ কৰিছোঁ। যথেষ্টখিনি বুজা পাইছিলোঁ মই মোৰ মোৰ তাত তাৰ মানে যে যদি মই আহ কিবা কাৰণে যদি মই ফেইল হৈ যাওঁ, কিবা কাৰণে যদি মই উত্তীৰ্ণ উত্তীৰ্ণ নহওঁ পৰীক্ষাত তেতিয়া হ'লে কি হ'ব? তেতিয়াহ'লে মা দেউতাই কেনেকে এনেকোৱা এটা মানে অশান্তি হ'ব, কি হ'ব সেইটো ভাবি কিনে মোৰ মোৰ আটাইতকৈ ডাঙৰ মানসিক চাপ আচলতে এইটো আছিল।
হয়, হয় ঠিকেই কৈছা, হয়, হয় অ' তেতিয়াহ'লে মানে মই আৰু এটা ভাবোঁ যে আহ আজিকালি যিটো সামাজিক মাধ্যম সকলোৱে ব্যৱহাৰ কৰে এই সামাজিক মধ্যমেও মানে টা এই সমস্যাটো বঢ়াইছে নেকি এই বুলি মানে মোৰ অকণমান অনুমান হয় কি কোৱা এই বিষয়ে
উম উম নাই একেবাৰে ঠিক কৈছা তুমি আজিকালি ইনষ্টাগ্ৰাম বা ফেচবুকত মানে যিমান মানুহে মানে আজিকালি তাৰ মানে সংযোগ হৈ থাকে গতিকে এইবোৰত তাৰ মানে নিজৰ জীৱনৰ কেৱল ভাল মুহূৰ্তবোৰ হে দেখুৱায় তোমাৰ তুমি ধৰি লোৱা মই কিবা এখন আজ যি মোৰ কিবা এখন ফ টো মোৰ যে ভাল লগা বস্তু এটা মই সংৰক্ষণ কৰিব কাৰণে মই আজি ফেচবুক ইনষ্টাগ্ৰামত মই দিছো সেইখিনি অকল মই ভাল লগা মুহুত তহে মইতো মোৰ বেয়া লগা মুহৰ্তখিনি কাৰো লগত মই ধৰা দেখওৱা নাই প্ৰকাশ কৰা নাই। বত একে সেইবোৰ দেখি বহুতে ভাবে যে আন সকলো সুখী মই সে অকল সমস্যাত আছো নেকি? বেলেগে মুখ মুখ হৈও যে বাত তোমাৰ তোৰ তোৰ জীৱনতটো ইমান মানে ই ইমান ভাল ইমান ধুনীয়া ধুনীয়া মানে উ ভাল ভাল আৰু। কিন্তু আমিহে জানো ধৰা আমাৰ আমি আমি কেনেকাছ চলি আছো হয় নে নহয়। গতিকে সেই টাইমত তাৰ মানে সেই সময়ত সেই মোৰ বান্ধৱীজনী বা যিয়ে নহওক কিয় তেখেত তাৰ মানে বহুত নিজকে তাৰ মানে বহুত মানসিক চাপ লৈ লয়। তেনেকুৱা মই অনুভৱ কৰো যিটো হব নালাগে। কাৰণ চ সামাজিক মাধ্য ধ্যমটো অ কল নিজৰ তাৰ মানে স্মৃতিখিনি ধৰি ৰখাৰ এটা মাধ্য
হয় হয় ঠিকেই কৈছা আমি মানে তাক দেখি বা কাৰোবাৰ মানে বিলাসী জীৱন যাপন দেখি যে আমি আ আমাৰ তেওঁলোকৰ আছে আমাৰ নাই আমাৰ কি হ'ব আমাৰ নহবই নেকি এনেকুৱা ধৰণৰ মানে মনোভাৱ বা এ আনিলে মানে মানসিক চাপ টো বৃদ্ধি পায়।
হয়, হয়, হয়, হয় তুমি ঠিকেই কৈছা, আচলতে আহ আচলতে মই মোৰ যেতিয়া অধিক মানসিক চাপ মোৰ যেতিয়া অধিক তাৰ মানে টেনশ্যন হয় মই কি কৰোঁ জানানে? হয়, হয়তোঁ খুজ বা গান শুনো। বা মোৰ বন্ধু বান্ধৱীসকলক মই কথা পাতো কাৰণ যেতিয়া মই খোজ কাঢ়ো তেতিয়া ভাল লাগে বা মই গান শুনি শুনিয়ে খোজ কাঢ়িলো। তেতিয়া মোৰ তাৰ মানে মগজুটোত মানে একেবাৰে তাৰে বেলেগ দিশত গুচি। আৰু কেতিয়াবা ইমানে। মনতটো বেয়া লাগে যে তেওঁ বন্ধু বান্ধৱীৰ লগত নিজৰ সমস্যা খিনি মই মানে, সেই কৰো কথাখিনি পাতো কি হৈছে। তেতিয়া মনটো ভাল লাগে। তুমি কি কৰা?
অ' ঠিকেই, তোমাৰ খিনি শুনি ভাল লাগিল বাৰু- মই যেতিয়া মানে এনেকুৱা অনুভৱ হয়, তেতিয়া- মই- মানে মই এক্সেজ। কৰো। এই মই অলপ- শাৰীৰিক কচৰত কৰোঁ। মানে তেতিয়া, তাৰপিছত মানে মোৰ মন- ত ' অলপ ভাল লাগে আৰু- ব্যায়াম কিন্তু বহুত উপকাৰী দেই, মানে শৰীৰ এটা সুস্থ থাকিলেহে, শৰীৰতটো সুস্থ- সুস্থ থাকিলেহে মনটো সুস্থ থাকিব বা, বা- ভাল হৈ থাকিব। সেই গতিকে মানে আৰ- তাৰ লগতে মই যিহেতু মানে- শাৰীৰিক কচৰতৰ কথা কলো। শৰীৰ কিন্তু বহুত মানে- কাৰী দে এতিয়া যদি তোমাৰ আপুনি যদি ভালদৰে তুমি নোযোৱাত, তেতিয়া মানে মানসিক চাপ বৃদ্ধি পোৱাৰ মানে এনেকুৱা সমস্যাবোৰ বাঢ়ে আৰু মানে টোপনি কম হলে খং বাঢ়ে বা মনোযোগবোৰো কমি যায়।
হয় হয় হয় হয় তুমি একেবাৰে ঠিক কৈছা আচলতে মইটো ব- লক্ষ্য কৰিছো যে যেতিয়া মই ভালদৰে শু তেতিয়া মোৰ দিনতটো ভালে যায়। কাৰণ তেতিয়া তাৰমানে কি হয়। যে টোপনি যেতিয়া আমি কমকে কৰো আমাৰ মানসিক চাপটো অ মানে উম নিজে নিজে বাঢ়ি যায়। বহুতো চিন্তা ভাৱনা থাকে গ গতিকে যেতিয়া ভালদৰে আমি টোপনি টোপনি লওঁ, তেতিয়া দিনটোও ভালে যায় আৰু আমাৰ মনটোও ভাল লাগি থাকে।
হয়, হয়, ঠিকেই কৈছা আৰু মানে কি হয় জানানে? আজিকালি আমি মোবাইল ফোনটো ৰা ৰাতিপুৱাৰ পৰা ৰাতি শুৱা আগমুহূৰ্তলৈকে তো চলাই থাকোঁ। ফলত মানে সেই মোবাইল ফোনৰ মোবাইল ফোনেও কিন্তু মানে আমাৰ টোপনি ক্ষতি কৰে! তাৰ সলনি যদি আমি অকমান যদি মানে, কিতাপ এখন পঢ়ো তেতিয়া মানে, আমাৰ
উম, উম, হয়, হয়, হয়, তুমি ঠিকে কৈছা। আচ্ছা, এই কিতাপ পঢ়িলে কি মানুহৰ ষ্ট্ৰেচ কমে নেকি?
হয় হয়, একেবাৰে সঠিক কথা। মানে কিতাপ এখন পঢ়িলে, ভাল কিতাপ এখন পঢ়িলে মনটো অলপ সময়ৰ বাবে মানে, আন বিষয় বিষয় বিলাকত পৰা আঁতৰি আহি সেই কিতাপত পঢ়া সেই কথাখিনি যদি আমি হৃদয়ংগম কৰো তেতিয়া মানে আমাৰ মন পাতল হয়। সেই গতিকে আৰু গান-গান শুনিলেওঁ কেতিয়াবা কিছুমানৰ মানসিক চাপ কমে বা মনটো ভাল লাগে। ভাল সংগীত শুনিলে, তেনেকৈ তুমি মানসিক চাপ কমাব
হয় হয়, ঠিকে কৈছে আচলতে বিশেষকৈ শান্ত সংগীত শুনিলে মনটো বহুত শান্ত হয়। তেতিয়া মনটো বহুত নিজে নিজে তাৰমানে ভাল লাগি থাকে। আৰু আচলতে পৰিয়ালৰ লগত কটোৱা সময় খিনিও কিন্তু মই সহায়ক বুলি ভাবো দেই। কাৰণ যেতিয়া নিজৰ সমস্যা কথা মানে পৰিয়ালৰ লগত ভাগ বতৰা কৰিলে, সদায় মনটো মানে পাতল লাগে। কাৰণ তুমি জীৱনত যিয়েই নকৰা কিয় যদি, অ', পৰিয়ালৰ মানুহক তুমি কিবা সমস্যা হৈছে, তুমি যদি খুলা খুলিকে কৈছা তেতিয়াহলে আমাৰ জ্যেষ্ঠজনে আমাক নিশ্চয় কিবা নহয় কিবা উপায় দিব। সেই সমস্যাটোৰ পৰা দূৰ হ'ব কাৰণে, গতিকে মই ভাবো যে পৰিয়ালৰ, পৰিয়ালেও আমাৰ মানসিক চাপটো কমাই ৰখাত বহুত সহায় কৰে।
একে-একেবাৰে ঠিক কথাই কৈছা। একদম সুন্দৰ কথ কৈছা আৰু মানে এই মানসিক চাপৰ প্ৰভাৱত মানে এতিয়া ধৰা তোমাৰ বিভিন্ন ধৰণৰ সমস্যা তা মানে মানৱ শৰীৰত হয় যেনে ধৰা মূৰৰ বিষ উচ্চ ৰক্তচাপ জমা সমস্যা আৰু টোপনি সমস্যাত তো আছেই আমি আলোচনা কৰিলোৱে এনেকুৱা ধৰণৰ মানে বিভিন্ন সমস্যাই মানে গা কৰি উঠে।
হয়, হয় তুমি একেবাৰে ঠিকেই কৈছা। আচলতে মানসিক চাপৰ কাৰণে যিবোৰ আমাৰ বৰ্তমান সময়ত যিবোৰ স্বাস্থ্যৰ সমস্যা হৈছে, যেনেকে তুমি মানে কৈছা অলৰেডি। যে মূৰৰ বিষ, উচ্চ ৰক্ তচা এইবোৰ, যদি আমি মানসিক চাপ তো লাহে লাহে কমাব চেষ্টা কৰো, তেতিয়াহলে আমাৰ জীৱনৰ পৰা এই কিছুমান বেমাৰো তাৰমানে- গুচি যাব, আঁতৰি যাব নিজে, নিজে হয়, হয়। আৰু এটা কথা যে, কি কয় তোমাৰ মতে মানুহে নিজৰ লক্ ক্ষ বেছি ডাঙৰ কৰি ললে ষ্ট্ৰেচটো বাঢ়ে নেকি? মানে চিন্তা বাঢ়ে নেকি?
উম' যদি মানে লক্ষ্যটো বাস্তৱসন্মত হয় তেন্তে মানেটো ভালেই বাৰু সেইটো বাৰু ভালেই কথা তেতিয়া মানে সেই হিচাপে আগুৱাই যাব বা কাম কৰি যাব। পাৰিব কিন্তু যদি মানে অসম্ভৱ আশাত- এটা কৰি ৰাখে। তেতিয়া মানে, ৰাখিলে কি হব- যে সেই- আহ যিহেতু অসম্ভ আশা- গতিকে সেই আশাটো যেতিয়া পূৰণ নহ'ব- তেতিয়াতো মানে- তেওঁৰ মানসিক, মানে যিটো- চাপ সেইটো বি- বৃদ্ধিটো পাবই, এনেকুৱা ধৰণৰ আৰু মানে মই ভাবো সৰু সৰু লক্ষ্য স্থিৰ কৰি ল'ব লাগে। আগবাঢ়িলে ভাল।
উম' উম' হয়, হয় তুমি একেবাৰেই ঠিকে কৈছা, কাৰণ সৰু-সৰু সফলতাই আত্মবিশ্বাস বৃদ্ধি কৰিব, যেতিয়া আমি সৰু-সৰু, সৰু-সৰু খোজ দিম জীৱনত, যদি সেইটো ঠাইত আমি সৰু-সৰু মানে খোজবোৰ যদি সফল হওঁ' সেইটো এটা আমাক- আত্মবিশ্বাস দিব। আৰু মানসিক চাপ আহ সম্পূৰ্ণ দূৰ কৰিবৰ কাৰণে আচলতে জীৱনত অলপ চাপ থাকিবই। একেবাৰে সেইটো দূৰ নহয়। আৰু ইয়াক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেইটোহে গুৰুত্বপূৰ্ণ কথা। গতিকে, শেষত মই ক'ব বিচাৰ- বিচাৰো যে মানসিক চাপ- বন এটা অংশ-
উম' হয়, হয় একদম সঠিক কথা কৈছা, আৰু ইয়াৰ লগত মানে- সুস্থভাৱে ধৰা মোকাবিলা- আহ' কৰি য কৰি যাব লাগিব। তেতিয়া জীৱনটো মানে মাৰ সুচল হৈ থাকিব। তাৰ লগতে ব্যায়াম, ধ্যান, যোগাভ্যাস এইবিলাক- তৌ বা- ভাল সংগীত- কিতাপ পঢ়া এইবিলাক মানে অভ্যাস কৰি তৰিলে আৰু মানসিক চাপ ইমানে- এটা ডাঙৰ বিষয় নহয়।
হয় হয় তুমি হয় হয় তুমি ঠিকে কৈছা। আজি আলচনাত মোৰ বহুত ভাল লাগিল, আশা কৰো আমি অনাগত দিনত বেলেগ এটা বিষয়ত ক কথা পাতিম, আজি- আজিলৈকে সামৰিছো। অ' অ' ঠিক আছে বাৰু ঠিক আছে দিয় থ